অ মনচ হৈ আহিছে ন
অ অ আহি আছে দিয়া
অ অ অ বলো আজি অলপ নেটৱৰ্ ৱকৰ প্লেৱলেম দি আছিল যে অ আহি আ সি আহি আছে তাকে আজি অলপ মানে নেটৱৰ্ক অসুবিধা দি আছিল ভাবিলো যাই আছে নে নাই?
অ অ আহি আছে দিয়ক তাকে
আহ বাকী কি খবৰ?
খবৰ ইমান এটাও ভাল নহয় ৰবা চলি আছোঁ আৰু কিবাকে এনে এনে অলপ মান গাত- টো ভাল নহয় জ্বৰ উঠি আছে।
অহ অহ অহ এই বতৰত মোৰ মানে ঠিক ঠাক আৰু ইমান ভাল নহয় আৰু ইমান ভালো নহয় বেয়াও নহয় আৰু পিছে গা কেলে বেয়া আৰু এই বতৰৰ কাৰণে এনেকে বেলেগ
এই বতৰৰ কাৰণে গৰমো বহুত দিছে নে ঠাণ্ডা পানীও খাই থকা যায়
অ অ সেইটো হৈ পিছে মানে এই গৰমৰ কাৰণে ফ্ৰিজৰ পানীটো লগালগ খাই দিয়া যায় ন
ডাইৰেক্ট বহুতখিনি খাই দিয়া যায় ঠাণ্ডা পানীটো।
মানে গাত মানে প্ৰভাৱ পেলাই সেইটো মানে আৰু জ্বৰটো উঠিবলৈ মানে জ্বৰটো উঠি যেনেকে ঠাণ্ডা পানী খাই দিলে লগালগ ফ্ৰিজৰ
অ গাটো গৰম উঠি থাকে লগে লগে ঠাণ্ডা পানী খাই দিলে
অ দৰব চৰব খালে নে নাই?
কি কৈছা?
এই দৰৱ খালে নে নাই দৰৱ? ঔষধ অহ অহ খাই লবা আৰু
চাও ৰবা গধূলি অলমান ওলাই যাম লৈ আহিম তেতিয়া একেলগে।
বাকী ঘৰ পিনে চবৰে ভাল?
অ আছে দিয়া মাহঁতে শুই আছে। মই অলপ মানি বতাহ খাই আছো বাহিৰতে
অহ অহ ভালে কৰিছে উম ভালে কৰি-
তোমাৰ ঘৰত কেনেকুৱা?
মোৰ ঠিকে আছে আৰু মাহতে শুই আছে। উম কিবা কৰি আছা নেকি?
নাই কৰা নাই এতিয়াতো বন্ধই চলি আছে আমাৰ একজাম চেকজামো শেষ হৈ গ'ল।
উম সেইটো হয় পিছে। এনে ময়ো বাৰু ঘৰতে বহি আছো এনে এনে। ভাত চাত খালা?
ভাত অহ খালো অলপ দেৰিয়ে হ'ল ৰবা।
অহ অহ অহ খালো খালো ময়ো খাই উঠিলো ভাত মানে এতিয়া ৰুটি খালো আৰু ভাত নাখালোঁ আৰু ৰুটি খালো এইবাৰ
ৰুটি খোৱা কৰিছা আজিকালি
মানে দিনত মানে আজিকালি নহয় আজিয়ে মানে আটা মাৰি থৈ দিয়া আছিল তাকে মায়ে বনাই দিলে তাকে খাই দিয়ে ছিলো আৰু ৰুটি খাই দিলো এতিয়া। তাকে পৰীক্ষা চৰীক্ষাতে শেষ হ'ল। ক'ত এনে ওলাই যোৱা নাই নেকি?
নাই এনেকে ওলাই যোৱা নাই। ফুৰিব যোৱা নাই এনেকেটা। গধূলি অলপ ওলাই যাওঁ বাহিৰত।
অহ অহ ঠিকে আছে আমাৰতো ৰিজাল্ট কেতিয়ালৈকে দিব গম পাতো নোপোৱা চাগে।
এজন লগৰ এজনে
অহ অহ মইয়ো ঘৰতে আছো বাৰু কত ওলাই যোৱা নাই সেনেকে ঘৰতে বৰ হৈ আছ অহ ফুৰিব যাবও পাৰি কিন্তু পইছাৰে টেনচন ৰবা কিয়া কাম চাম বিচাৰিব লাগিছিল।
তাকে ময়ো চাইছোঁ ৰ'বা কিবা কাম চাম
মানে এইটো বস্তু মই ভাবিছো তুমি ভাবিছানে নাইবা নাজানো আৰু আমাৰ মানে স্কুল লাইফত এইটো শি শিকাই দিব লাগে গম পানে মানে ডাঙৰ হয় যে কি হোৱাৰ ইচ্ছা আছে আমাক মানে এইটো জোৰে নেকি স্কুল লাইফত স্কুল জীৱনত এতিয়া যদি আমি কিবা ভাবি উম আমি যদি ভাবিলো হয় আমি চাগে ইমান চিন্তাত নাথাকিলো যেতি কি কৰো কি নকৰো
উম
তোমাৰতো চিন্তা চাগে ন ডিগ্ৰী কৰিলা যিহেতু এতিয়া কি কৰিবা।
কি কৰো তাকে ভাবি আছো আৰু এতিয়া তাকে টেনচন হৈছে বহুতখিনি মোৰ বুলি নহয় দিয়াচোন টেনচন চবৰে হৈছে এতিয়া টাইমো আহি গৈছে বাকী কি কি কৰিম বুলি ভাবিছা
তাকে সেইতোয়ে ভাবিছো মানে ভাবিব ন মানে কি কৰো এতিয়া ডিগ্ৰীটো কৰিলে যিহেতু এ কি কৰো কি মানে নেক্স নেক্টো ভাবিয়ে পোৱা নাই তুমি কিয় ভাবিছ নে নাই
নাই সেনেকে এ ভবা নাই কি কৰো আৰু আমাৰ ফৰ্ড য়েৰ্চ হ'ব বুলি শুনিছো না
অহ অহ আমাকেও কৈছে পিছে হ'ব বুলি কৈছে কিন্তু ভালকে চিয়ৰ কে কোৱা নাই আৰু যে হ'বে পোৰা ম কৈছ যে হোৱা মানে সম্ভাৱনা আছে বুলি এনেকে কৈছে আৰু হলে তুমি কি কৰিবা।
অ অ কৰি ল'ম বুলি ভাবিছো হয় যদি
মইও ভাবিছো মানে মইতটো ভাবিছো আৰু মানে ছাৰ বাইদেউক অলপ সুধি চাম আৰু যে এইটো কিবা প্ৰয়ো মানে বহুত প্ৰয়োজনীয়তা কিবা আছে নে নাই ভৱিষ্যতে যদি হয় প্ৰয়োজনতা তেতিয়া কৰিম আৰু যদি ইমান প্ৰয়োজনীয়তা নাই নকৰো আৰু তেতিয়া এতিয়া মই কিবা এনট্ৰেন্ঞ্চবোৰ দি ইউনিভাৰ্চিটিৰ ক মাষ্টাৰে কৰি ল'ম আৰু তেতিয়া
অ মাষ্টাৰছটো কৰিলে ভাল আছে
তাকে কিবা ভৱিষ্যতৰ বিষয়ে উম মানে দুই বছৰ সময় পাম ন ভৱিষ্যতটো কি কৰিম ভাব দিব কাৰণে এনে বহি থকাতকে
তাকে শিক্ষাতো বহুত খিনিয়ে জৰুৰী হৈ যায় দিয়কচোন
উম এতিয়ােত মানে আমাক যদি সৰুতে শিকাই দিলে হয় যে বহুত সৰুতে মানে ভাবি থব লাগে যে ডাঙৰ হ কি হ'ব লাগে কি হ'ব নালাগে তেতিয়া এইটো মানে ইমান নহলে হ মোৰ উম
আজিকালি এ আইও ওলাইছে ন স্কিলৰ কাৰণে বহুতখিনি ইয়াইৰ কচিং এটাও লৈ ল'ব পৰা যায়
উম মই ভাবিছো মই ভাবিছো যে এতিয়া কচিং এটা লৈলেও নেকি কিন্তু সেইটয়েতো মানে মেইন কি লওঁ কি মানে কিহৰ ওপৰত লওঁ তুমি কিয় ভাবি তুমি কিবা মানে ভাবিছা নেকি কি হব কৰি ল'ম কি ল'ম
চা কিবা ডিজিটেল মাৰ্কেটিং সৰ্কেটিন এটা কিবা লৈ লও নেকি কামত আহে মানে এইবিলাক
উমঁ সেইটো হয় বাৰু মানে- কামত আহিব কিন্তু। মই ভাবিলো কি মই মানে এতিয়া মই কিছুমান দুইজনে কামত সোমাব মন আছে মানে। ভাবিছো কি এতিয়া কম্পিউটাৰ খন কৰি লও নেকি ফাস্ততে মই।
অঁ অঁ সেইটো কৰিলে ভাল হ'ব আগতে কৰা যদি।
যিহেতু তুমি কলাই নহয়- যে আজিকালি মানে এ আই কিবা ওলাইছে। এ আই টো মানে সেইটো মানে ভৱিষ্যতৰ কাৰণে বহুত মানে ইম প্ৰয়োজনীয় হৈ যাব। সেইটোতে মানে কম্পিউটাৰটো লাগে। কম্পিউটাৰ হ'লে কিছুমান মানে মোৰ- লক্ষ্য ওলাব পাৰে জীৱনত আৰু। উমঁ। পিছে তুমি কি চাৰি বছৰটো কৰিবা নে কি মাষ্টাৰ কৰ্চ কৰিবা এনেকে মাৰ্কেটিং চাৰ্কেটিঙত।
চাৰি বছৰটো হয় যদি চাৰি বছৰটোৱে কৰিম বুলি ভাবিছো মানে মই।
বাৰু সেইটো। কোনটো কৰিবা এটা আৰু এটা অন্য কোনটো কৰিবা?
অনাৰ্ছ টোৱে কৰিম চাগে ৰিচাৰ্জটো নহব।
অঁ ৰিচাৰ্জটো নহব নেকি, অঁ অঁ তোমাৰ- অঁ তোমাৰ ক কোনটো ষ্টিম আছিলে? কমাৰ্চ নে আৰ্টছ আছিলে?
কমাৰ্চ আছিল কমাৰ্চ একাউঞ্চত।
অঁ একাউঞ্চৰ আছিলে ন অঁ অঁ। ঠিকে আছে বাৰু তাকে মোৰো- কৰ্ম ছাৰ এ ফাইনেন্সত আছিলে। উমঁ। তাকে মানে মই সেইটোয়ে ভাবি আছো মানে যে স্কুলবোৰে এইটো শিকাব লাগে আৰু আজিকালি। আগতে আমাৰ লগত যি হ'ল-হ'ল আৰু আজিকালি স্কুলত যদি শিকাব লাগে যে কি হ'ব ডাঙৰ হৈ।
এনে তোমাৰ চাকৰি কৰিব মন নে, নে কিবা কিবি বিজনেছ চিজনেছ ট্ৰাই কৰিবা?
অঁ মানে মই ইণ্ডিপেডেণ্ট কৰিব মন আছে মানে। নিজাববীয়া
কি কৰিব মন‌ আছে?
এই নিজা নিজাববীয়াকে কিবা মানে কৰিব মন আছে। যেনেকে কিবা মানে- বিজনেছ লাইনটো মোৰ বেছি ভাল লাগে আৰু। বিজনেছ এনেকোৱা টাইপৰ
কৰি চাব পাৰা যদি নিজৰ ওপৰত বিশ্বাস আছে।
তোমাৰ আৱাজটো কিবা মানে কমা পাৰাতে হৈ আছে অলপ। ভালকে শুনি পোৱা নাই।
আৱাজ ওলাইছে
অঁহ অঁহ অঁহ এতিয়া আহি আছে। উমঁ। তুমি কি কৈছিলা কি কৰিম তোমাৰ-তোমাৰ কি মন কৰিবলে?
চাও চাকৰি পালেটো চাকৰি কৰিম চাগে। ফ'ৰয়াৰটো হোৱাৰ পিছত। বিজনেছটোত ইমান এটা মন- নাই মোৰ এতিয়া। পিছত যদি মন যায় কৰিব কৰি চাম আৰু এবাৰ।
অঁ-অঁ ঠিকেই আছে। হয় বাৰু। বাকী ভাবিছিলো তোমালোকক দুদিন পিছত মানে মই ভাবিছিলো এ এই বুধবাৰ বৃহস্পতিবাৰে মানে লগ ধৰে নেকি চবকে একেলগে এবাৰ। যিহেতু কলেজ শেষ হ'ল আৰু কেতিয়া লগ পাম একো ঠিকে নাথাকিব।
অলপমান কথা চথাও পাতিব পাৰি ভৱিষ্যতৰ কি ময়ো ভাবি আছো। চিলো
তাকে তোমালোকৰ তা তোমাৰ যিমান মানে যোগাযোগ আছে সেই তাহতক মানে ফোন কৰি জনাই দিবা আৰু বাকী অলপ মই জনাই দিম আধাসকলক৷
গ্ৰুপ এটা বনাই দিম ৰবা মই৷
অ' হোৱাটছএপৰ।
অ-অ ৰাতিলৈকে
উম-উম বনাই দিবা বনাই দিবা তাকে৷
তোমাৰ মা দেউতাই কি হ'ব কৈছে তোমাক?
মাহতে চাকৰ চাকৰি ল'ব দিয়ে আৰু কিন্তু মই সেইটো ইমান ভাল নাপাওঁ আৰু সেইটো ইমান৷ তোমাক কিবা তোমাক কিবা মা দেউতাক কৈছে?
এনেকে একো এটা কোৱা নাই চাকৰি কৰিলে চা পালেতো চাকৰি কৰিলো৷ নহলে কিবা চাব লাগিব৷
অ-অ হয় বাৰু৷ মানে ফাষ্ট পিৰিয়তি সদায় মানে চাকৰি-চাকৰি দিয়চোন যিহেতু মোৰ যিহেতু পইছা পইছা নাই ন চাকৰি পইচা লৈ বেচাৰে কৰিব লাগিব যি কৰো অ
দিয়া দেব এই মাই মাতিছে বোলে মায় মাতিছে ৰ'বা অলপমান৷
অ দিয়া বাই